শুনি আছা
উম উম শুনিছো এতিয়া
উম উম উ উ মই চবজি চবজি বহাই ছো আৰু মাছৰ আঞ্জাও এতিয়া মই ৰুটি বনাই আছো মানে পা পাপাৰ চোগাৰ আছে
অ ৰুটি খাই
উম ৰুটি খাই সেইকাৰণে এক টাইম ভাত এক টাইম ৰু টি সেনেকুৱাকে
অ তোমালোকে ভাত খোৱা
উম আমি ভাতে খাওঁ আমাক আমাক আৰু ভাতে ভাল লাগে বেছি ৰুটি ইমান ভাল নালাগে উম আমাক ৰু আমাক ৰুটি নাখাওঁ যে
উম মোৰ ৰুটি খালে গেছো হয় কিয় জানো
গেছো হয় আৰু মানে এ পেটু শান্তি নাপায় আৰু মানে মুখেও শান্তি নাপায় এনেকুৱা কেতিয়াবা কাৰণে ঠিক হয় আৰু
আৰু মানে ৰাতি ভোক ভোক লাগে
উ হয় বাহিৰৰ মানুহৰ কাৰণে ঠিক আছে উম উম সেই আলু বেছি খাব নোৱাৰে তাৰপিছত চেনটোতো নাখায়েই আৰু ৰুটি খাই আৰু চাউলও কিছুমান এ উহা চাউল এইবিলাক উম
বৰ বেয়া বেমাৰ হলে
উম আৰু চুগাৰটো এনেক বেয়া আৰু সেইকাৰণে বাচি খাব লাগে উম উম এক একেবাৰে কমি গলেও বেয়া বোলে
উম
মানে মেনেজ কৰি থাকিব লাগে আৰু এক্সাচাইজো কৰা নহয় আমাৰ উম উ ত ৰুটি খিনি গৰম লাগি গৈছে ফেনতটো চলাই লৈছো তথাপিও
অ এ বা তুমি পাকঘৰত যিমান ফেন লগাই ললো গৰম উঠিবই গেছৰ ওচৰত। থাকিলে। মই আৰু এনেকে অকনমান কিবা এটা পাতো নহয় পাতি লগালগ ফেনৰ তলত। অ‌ কুলাৰটো লগাই লওঁ নহ'লে ইমান গৰমছে।
আৰু গুৱাহাটীত গৰম বেছি এনেও।
আৰু মোৰ মানে ৰুমত হাৱাটো মানে কিবা নোসুমাইেই নিচিনা ইমান গৰম উঠে। চব খুলি থ'লে ঠাণ্ডা হৈ থাকে আৰু যদি বন্ধ কৰি দিওঁ লগা লগ পাঁচ মিনিটৰ ভিতৰত গৰম হৈ যায়।
অ
সে বা লগতে থাকেনে নে বেলেগত জব কৰে তোমালোকৰ।
বায়ে লগতেই থাকে। উম উম উম গুৱাহাটীতে কৰে তাই।
উম ভালেই তেন্তে লগতে থাকাতো চব।
মা নাই মাহতি বাহিৰত নিদিব আৰু। তাইও সেই এতিয়া প্ৰাইভেট জবৰ কাৰণেনো ক'ত যাব আৰু সেনেক। কোৱাহ
গুৱাহাটীতে পায়েই ঘৰত থাকিলে লাভেই হয় খৰচাটোও কম হয় ন
অ হয় এক্সট্ৰা এক্সপেসিছ খিনি আৰু নাপায় ৰ ঘৰতেই নেকুৱাই উম আহ আৰু তোমাৰ মানে যদি বাহিৰত যাই কেনে কাম কৰা তোমাৰ মানে তোমাৰ নিজৰ খৰচতে পইচা গুচি যাবা সেনেকুৱা ন ৰুমৰ ৰুমৰ ভাৰা ঘৰ ভাড়া চাগে বহুত লয় ন ছয় হাজাৰ মান।
উম
বেছিয়ে হয়
পায়ো যে গুৱাহতিত আজিকালি দামী বহুত টান পাবলৈ পতকে নাপায়ো। পালেও চব ফালে নিমিলে গুৱাহাটীত মানে পাবও দিগদাৰ যে বহুত। আৰু পালেও মানে চবফালে নিমিলে উম
কেইটা ৰুম হয়নে?
মোৰ চিংগল এটা ৰুম এটা কিটচেন আৰু বাথৰুম উম।
অ অ ঠিকে আছে তুমিতো অকলেই থাকা উম।
কোনটো
অ
অসুবিধা নাই মানে আৰু পানীৰ অসুবিধা নাই একোৱে অসুবিধা নাই।
ম ঠিকে আছে আৰু ভ ক কাৰেণ্ট ইলেক্ট্ৰিচিটিৰ বিল এইবিলাক এক্সট্ৰাক কে দিব লাগে।
অ অ এক্সট্ৰাকে তুমি যিমান ইউজ কৰা আৰু সেইটো ওপৰত। গৰম দিনত অলপ আহে আৰু বিল নহলে ঠাণ্ডা দিনতো বেছি নাহে দ। টকামান আহে ঠাণ্ডা দিনত।
অ বেছি লাহে ন অ অ আমাৰ। কলেজত লগৰ দুজনীয়ে এনেকুৱা ৰেন্টত থাকিছিলে সিহতৰ ৰুমৰ। অ দুজনীয়ে মানে লগত থাকিছিলে আৰু ত কিবা বাৰ হাজাৰ হয় ত' সিহঁতে ছয় হাজাৰ ছয় হাজাৰ কে দিছিলে।
অ মোৰ তেনেকে থাকিব ভাল নালাগে মই চবৰ লগত এডজাষ্ট কৰিবও নোৱাৰো। একেটা কিটচেন এডজাষ্ট কৰিবও দিগদাৰ হয় বেলেগে বেলেগ খাই মই বেলেগ খাওঁ তেনেকুৱা ন।
উম উম উম হয়। উ যেতিয়া তুমিতো বেছিভাগ অকলেই মানে বেছিভাগ কি হয় অকলেই থাকা এনে যেতিয়া বৰ লাগে বা এনেকুৱা কাম কাম নাথাকে তেতিয়া কি কৰা এনেই ফ্ৰী টাইমত
মই একোৱেই নকৰোঁ এনেই থকা নিচিনা হয় মই এক এইব এনেই ফুলৰ টাব চাপ আছে সেই সোপাকে চাফা কৰি থাকো সেইবোৰো কৰি থাকো আৰু ক'বাত পুলি গজিলে পুলি ট্ৰাঞ্চফাৰ কৰি থাকোঁ বেলেগ টাবত
অ অ আৰু অকলে থাকিলে ইমান কামো নোলায় ঘৰত
অ নোলাই মানে কি হয় এই ঘৰৰ কামবোৰ মানে আমাৰ ঘৰৰ মানে কিছুমান কাম মায়ে মানে আকৌ ফোন কৰি কৰিব দিয়ে সেইবোৰ কৰি থাকো স দিনতটো এনেকে ব্যস্ত হৈ যোৱাই হয় ৰাতিপুৱা টাইটোত মানে টাইমে নাপাও মই ঘৰৰ ফোনো আহে মানে মাহেঁতে ইমান নাজানে ন চব কাম ফোনৰ কাম বোৰো নাজানে আৰু ভাইটিও সৰু হৈ আছে তাৰ মানে সি মানে এইবোৰ কৰি ভাল নাপায় এ তাৰপিছত সেই মায়ে মানে মোকে ফোন কৰে কিবা এটা হলে এনেকা এনেকা হল নহয় ফোন কৰচোন এনেকুৱা হৈ যায় মানে
অহ অ
সেইয়াই আৰু আৰু মৰ্ণিং জিমো যাওঁ যে টাইমটো মানে বহুত জল্দি জলদি গুচি যায় মৰিংত
উম মোৰ মোৰ অ অ মোৰ লগৰ এজনীয়ে জিম লৈছিলে ত তাই কৈছে কি তাই বোলে ৱেইট কমাব কাৰণে গৈছিলে তাৰ এতিয়া বোলে ৱেট চিংটি এইটৰ পৰা ছিক্স চিষ্টি টো হৈ গৈছে কৈছে কি মই ৱেইট কমাবহে গৈছিলো ৱেইট উল্টা বাঢ়িহে গৈছে বোলে
অ তাই খোৱা বোৱোত চাগে কন্ট্ৰল কৰা নাই
উম হয় চাগে নে কি কি বা
উম তাই চাগে অ একো অ সেইটোৱে আৰু তাই চাগে এনেকে চেনি তেন খায়ে থাকে চাগে এইবোৰ বাহিৰৰ ফাষ্ট ফুডো খাই চাগে
উম হয় চাগে আৰু মোৰ ইয়াতে মই ৱেইট বঢ়াব খুজি আছো মোৰ আৰু নাবাঢ়ি
জিমত যোৱাৰ পাছত মোৰ ফটি এইট আছিল মোৰ এতিয়া ফিফটি এইট হ'ল
হা মোৰ মোৰ মোৰ আৰু মোৰ এতিয়া আৰু ফ ফৰ্তী ছিক্স হয় মাজত আকৌ ফৰ্টী ফাইভ হয় আকৌ ফৰ্টি ছিক্স হয় আকৌ ফৰ্টি ফাইভ হয় এনে
অ মোৰো তেনেকুৱা হৈ আছিলে পাছত মানে কি হয় জানা আমি যে খাই থাকিলেও শকত নহয় কিছুমান কিছুমান মানে বস্তু পাৰ্টিকুলাৰলি খাব লাগে তেতিয়াহে শকত হয় প্ৰটিন অলপ খালে কিবা কিবি বেছিকে খালে এতিয়া মোৰ বাঢ়ি গ'ল ৱেট মোৰ আগতে মোৰ ফাইভ পইণ্ট ফৰ
অ অ
তাৰপিছত এতিয়া উম আৰু এতিয়া মানে কি হ'ল যোৱা মাহৰ যোৱা মাহৰ পৰা জিম নাই যোৱা যে এনে নগলো ক্ষতি হৈ গ'ল আৰু মাজতে ক্ষতি হলে যাব বেয়া লাগে তাৰ পিছত জিম নগলো কাৰণে এতিয়া মোৰ পেটেই ওলাই গল অ এতিয়া আজিৰ পৰা আকৌ কৰিছো মোৰ পেটে বাঢ়ি যায় মানে অলপ খালে মোৰ গাটো নাবাঢ়ে কিন্তু পেটটো বহুত জল্দি ফেটচ হৈ যায় মোৰ
এ অ সেনেকুৱা আৰু দিগদাৰ
অ আৰু মানে যিমানে খাওঁ চব গৈ গৈ মোৰ ফেটছে হয়গ মানে পেটতে বেলেগত নহয় হাত ভৰিবোৰ ডাঙৰ নহয় ফেট।
অ মানে তোমাৰ খোৱাখুনি অকল পেটতে লাগে।
অ মানে আমাৰ ফেমিলিৰ মানে সেইটো মানে চব এনেকুৱাই আৰু চবৰে এনেকুৱা আছে সেইকাৰণে এনেকুৱা চাগে উম জেনেটিকসৰ কাৰণে।
উম। আৰু মই আৰু যিমান খালেও মোৰ গাত নালাগে।
সেনেকুৱা হলে ভাল মই এতিয়া জিতি খাব নোৱাৰো অকনমান খাই দিলে হৈছে আৰু এতিয়া। মোৰ আগতে তেনেকুৱা আছিলে যেতিয়া হোষ্টেলত আছিলো ইমান ফা ফুট খাওঁ না পেট বাঢ়ে না শকত হওঁ খিনিয়ে হৈ থাকোঁ। ইমান সক হ'ব চেষ্টা কৰো আৰু এতিয়া যেতিয়া মই চব এৰি দিলো এতিয়াহে শকত হৈছো।
হয় এনেকুৱা উম। অ কিবা কব খুজিছিলো পাহৰিতো
অহ মনত পেলোৱা? তুমি খোৱা বোৱা কৰি চাবা কিবা কিবি খাই শকত হৈ যাবও পাৰা
খায়ে থাকো খায়ে থাকো আগতে আগতে আগতে স্কুল টাইমতে স্কুল টাইমত শকত আছিলো আগতে তাৰপিছত জনদিছ হৈছিল। চিলে। জণ্ডিছ হোৱাৰ পৰাহে এনেকুৱা হৈ গলো আৰু
অ।
জণ্ডি চ হোৱাৰ পিছতোতো যেতিয়া মানে জডি চ আছিলে তেতিয়া আৰু খিনাই গৈছিলো এতিয়া অলপ ঠিক আছে।
অহ।
আগতে আৰু বেছি খীন আছিলোঁ।
উম আৰু তোমালোকৰ জিন চাগে ভাল চাগে শকত নোহোৱা সেইকাৰণে
উম। খালে গাত লাগিছিলে আজিকালি নালাগে আৰু
উম অ হয় এটা টাইমত পাছলে তুমি শকত হৈ যাব বাৰ আক মোৰো তেনেকুৱা আছিলে।
ছোৱালী এজনী আছে তাইৰ তোলনি হৈছিলে হা ত' তাই তাইৰ মানে উম মাক দেউতাক চুটি চুটি আৰু ইমানো ওখ নহৈ অ কি কয় তাইৰ তুলনি হোৱা চাগে দুইবছৰ মান হল তাই ওখো হোৱা নাছিলে। ত এই দুই মাহতে তাই ইমান ওখ হৈ গৈছে।
অ কিছুমান বহুত আৰু আজি কালি খেলি সৰু লৰা ছোৱালীবোৰ মানে মানে সৰু সৰু বোৰ বহুত জল্দি জল্দি ওখ হয় আৰু বহুত ওখ হৈ যায় অ ওখ শক দাবত হৈ যায়। উম আৰু আজিকালি বহুত জল্দিও তুলনি হয় ন সৰুতে। সেইকাৰণে
উম।
দিয়া ৰাখিছো ৰবা হা।
উ উ দিয়া ঠিক আছে।